আহিব। হেল্ল' অ কি কৰি আছে। আ। কি কৰি আছা,
হেল্ল'।
অ কি কৰি আছা বোলো?
শুনিছে নাই?
ভাত খালাানে?
হেল্ল'।
হেল্ল' খালাানে নাই?
খালো খালো।
অ মই বোলো খালানে নাই নে কি কৰিছা খবৰ এটা লওঁচোন বোলো হা
আহ আপুনি খালে নে?
খালো খালো ঘৰত চবেই ঠিকে আছে নহয়?
আছে নে?
এহ
ঘৰতে আছে নে?
ঘৰত নাই মই এই তাঁতলে আহিছো।
কোনফালে গল?
তাঁতত এই ববিন কৰিবলৈ আহিছো এ এইফালে তাঁত বাইদেউৰ ঘৰত।
আহ অ
উ
ঠিকেই আছে কিবা লগাই চাগে ন‌?
চাদৰ লগাম বুলি ভাবিছো এনেই থাকি কি কৰিবা,
অ হয় বাৰু সেইটো কথা এনে থকাতকে
উম তাকে বোলো তাতকে লগাও
অ ভাত কিহে খালে নো?
ৰাতিপুৱা পাৰ আছিলে কালি পাৰ আনিছিলে,
অ
পাৰয়ে খালো। তোমালোকক কিহে খালা?
আমাৰ হেৰি কালি মাছ আনিছিলে, আমাৰো এই মাছ চকো নাছিলে আৰু মাছে জিকাই বনালে সেয়াই,
অ মানুহজন ডিউটি গল? আহ আমাৰ লৰা আছে ল'ৰা্ স্কুলত দিয়াই নাই নহয়,
অ
অহা বছৰৰ পৰাহে দিম বুলি ভাবিছো লৰা স্কুলত সেইকাৰণে সেই এই ঘৰতে থাক বোল থাকা বোল অংগনাবাদীলৈও যাবলৈ মন নকৰে,
অহ
তাৰপা আমাৰ যি নাই কোলৈকো য নাই মালিকে হেৰিয়লে কি বুলি কয় নাম এভাগ আছে নামলেহে গল কামলে নগলে কাম আছিলে, যাবলৈ নহ'লে আকৌ নামটো পিছ পেলাই আকৌ কামলৈও যাব নোৱাৰি,
উম সেইটো হয় আৰু
উম বাদ বাকী উ কয়লাৰ কেইটা আছেগে? উ কয়লাৰ কেইটা আছেগে বোলো?
কয়লাৰ এতিয়া দহটা আছে।
অ বাকী খিনি বিকিলা?
বাকী খিনি বিক্ৰী কৰিলো অ।
অ সেইকেইটা কণী পাৰি বোলে থৈছা চাগে।
উম উম।
উম কণী চনি পাৰিলে এইফালে চাপ্লাই দিবা আমাক
ডিম ডিম অ।
উম। কিমান কে লোৱা এনে কণী কন কণী এটা দিম কণীত কিমানকে লোৱা?
দচ টকাকে লওঁ। উম, হেৰি যে লৰা দো আছে ঘৰতে লোকেল ডিম এটা খাবলৈও লাগে।
অ হয় বাৰু সেইটো চব বিকিবলৈ নহলেও তুমি সেই হলচেলত মানে সৰহকে দিলে মানে ৰেটটো অলপ মিলাই দিল ল'বা আৰু।
অ ভাবি আছো তেনেকে।
উম উম।
বাকী এটা ঘৰত কোনো নাই চাগে ন।
অঁ মই ঘৰত দৰজা মাৰিলোঁ মাৰি এইফালে কামলৈ আহিলোঁ আৰু এনেই থাকি আজিকালি তুমি ক'ৰপৰা খাবা? অকল মতা মানুহৰ অটক খৰচত খাই লাভ নাই। নিজেও কিবা এটা কৰিব লাগে ন, বোলে কিবা এটা প্ৰডাক এটা ললো, বা কবাত চিনেমা এখন চা ক গলো, তাই নিজৰ খচ ওছৰ যাবলৈ প'লে ভাল লাগে আৰু।
হয় হয় সেইটো হয়েই।
এতিয়া তাকে মই বেলেগ কে, গৰাকীৰ লগত পাতিছিলো এই উম খুৰা এজনে ড্ৰেছ আনিম বুলি কৈছিলে আমি যেনিবা চিলাব লগীয়া চিলোৱা কামটো কৰিলো। তোমালোক বিলাকে গোট খাই মালা বনোৱা, কুণ্ডল বনোৱা সেইটো কৰিব পাৰিবা। আমি কিজনে টো লাগোঁ নেকি ভাবিছো মানে আমাৰ সেই লিডাৰৰ লগত পাতিছিল লিডাৰে কৰিম বুলি কৈছে।
অ পাতকচোন পাতক এনেই থাকি লাভ নাই নহয়। আজিকালি, আহ, উম আজিকালি হেৰি মাইকী মানুহক নিজৰ খৰচটোকে ওলাই থাকিব। বাকী হেৰি চিনেমা চলি আছে নহয় চাবলে নাযায় নেকি
চিনেমা চাবলে যাব লাগিছিলে আক
তাকেহে মই বোলো সুধোচোন যাব নে নেযায় বেছি দিন নচলে তাৰ পিছত ককা দেউতা নাটি লৰা বুলি
অ অ এইখন চাব লাগি ছিলে ভাল বুলি কোৱা শুনিছোঁ
অ তাকেহে বোলো যাওঁচোন আৰু লগ লগে ভাগে গৈও
লগে ভাগে গৈ ভাল লাগিব হে গায়ী গাড়ী হ'লে গাড়ীয়ে ললো গাড়ী নহ'লে টমটম এখন লৈ হ'লেও
অহ
তাকেহে কেতিয়ালে কি কৰা পাতিবাহত চোন তোমালোকে ওচৰৰ মানুহখিনিয়ে আমিতো আঁতৰতে আছোঁ
অ আমাৰ ওচৰতো তেনেকে মানুহ নাই নহয় ধেৰ
অহ
আমাৰ ওচৰতো এই তিনি ঘৰহে মানুহ
ম
আপোনালোকক সেইফালে ভাল মানুহ খিনি
কনো আমাৰ মানুহবোৰ আছোঁ বাৰু ওচৰে পাজৰে
অ মিলা প্ৰীতিতো আছে যে আমাৰ এইফালে তেনেকে মিলা প্ৰীতিটো নাই যে
বাও
এঘৰ আছে তেনে কে নিজেই যায় আৱ সুকীয়াকে
অহ কি কৰিবা আমি বোৰে আমি গলে লগে ভাগে যাম নগলে নাই
অ আৰু হেৰি এঘৰ আছে এঘৰৰ বৌজনী বা ভাল বাৱ দেই লগ ধৰেই যেনেকে নহওঁক
অহ অ
সেই বৌ লগতে ক'বালে গ'লে যোৱা ন
নগলে নাই অ সেই এ যাম ৰ'বা আমিবোৰ চব দূৰণি হ'লেও ওচৰ হ'লেও লগে ভাগে একেলগতে গোট খাম এটা চেণ্টাৰত তাকে তেনেকে মিলাই মিলি যাব লাগিব
ভালো লাগে দিয়কচোন হয় নহয়
ভাল লাগে। অ'! বহু দিনৰ মূৰত কেতিয়াবা গোট খালে।
উম!
হোৱা নহয়েই। কেতিয়াবা কৰবালৈ গ'লেহে বহুত দিনৰ মূৰত লগ ভাগ হোৱা হয়।
মই
উম! তাৰ পৰা খেতি বাতি আৰম্ভ হ'বই। বতৰ একদম গাজি আছে।
উম, তাকেহে আমাৰ ফালো ৰাতিপুৱা ৰ'দো ওলাইছিলে। এতিয়াচোন বতৰটো কিবা সেমেকি আহিছে।
তাকেহে বৰষুণ দিবগে নেকি। এই কি সাতলৈকে বৰষুণ দিয়ে থাকিব হ'বলা!
তাকেহে পায়।
প্রকৃতি দিনত এনেও বৰষুণ দিয়ে বুলি কৈয়ে। দিয়েই দেখোন প্ৰতি বাৰেই।
উম, উম, দিয়ে বাওঁ।
সাতৰ কেইদিনত বৰষুণ দিয়ে, দিবই।
তাৰপিছত এনে, ববিন কৰি হৈছে, এনে, কৰিবলৈ লৈছেহে?
ববিন আৰম্ভ কৰিছোঁ হে। আৰম্ভ কৰি লৈ পেলানি মোৰো ক'লটো কৰি লওঁ।
বাওকে মনত যে পৰিলে খবৰ এটা ল'বলে।
মনত নপৰিব বাৰু।
উম!
মনত পৰিয়ে থাকে।
অ'! তেনেহ'লে নপৰিলে কেনেকে?
উম, চব সময়তে, সময়ৰ সুবিধা নহয়, দেখিহে।
সেইটো হয় বাৰু চবৰে ঢেই থাকে ন'। তাতে ল'ৰা ছোৱালী চ'ৰা ছোৱালী থাকে ন'?
উম, ক'বই নালাগে। এদিন আহিব বাচোন ভাত এসাঁজ খাম একেলগে।
ঠিক আছে যাম বাৰু। আপোনালোক আকৌ, আহিব আকৌ?
অ'! যাম, যাম। ত' চোৱাৰ পাছতে এদিন আহিবাচোন, কোনোবা এদিনা।
অ'! ঠিক আছে বাৰু। উম! আপুনি কোনেও আহিব, দাদাকো ক'ব!
উম, অ'! অ'! যাম। সেই সাতৰ চোৱাৰ পাছতে কোনোবা এদিনা গোট খাম আৰু।
অ ভালো লাগিব দিয়ক চোন কিমান দিন যে হ'ল লগ নোপোৱা
তাকেহে বহুত দিন লগ পোৱা নাই অ আমাৰ এই মই যি ঘৰত এই তাত তাঁতৰ ইণ্ডাষ্ট্ৰি আছে তালৈ যে আহিছো ছাগলী এবাহ পুহিছে
তেওঁ
এই ঢেৰ ছাগলী মাত ছাগলী ইমান উৎপাত
অ সেই বাইদেউজনী বহুত কামিলা মানুহ ন
কামিলা মানুহ বাইদেউজনী কামিলা মানুহ ছাগলীকে চাবানে হাঁহকে চাবানে মানুহকে চাবানে
অ আকৌ এফালে আপোনাৰ তাত আছেই
তাঁতখন আছে উম
তাকেহে অ
চবফালে মিলাই আছে
মানুহজনী কিন্তু ভাল চাই আনিলে দেই খুৰাজনে
অ অ বহুত উপযুক্ত মাইকী মানুহ পালে আৰু
উ আৰু আমাক সেইফালৰে বুলি কোৱা শুনিছো মই ইমান সঠিকে চিনি নাপাওঁ আৰু
অ তোমালোকৰ ছাইডৰ
অ আমাৰ সি খালৰে বুলি
অ অ মই ইমান ভাল কে নাজানো বাৰু মানুহজনী হেৰিবিলাক পোৱা নাই ইমান এই নতুনকে আহিছেহে এখিনি এতিয়া দুদিনে এদিন পাইছোহে আৰু এনে কিন্তু এক্সপাৰ্ট বাৰু তাতে সুতে উ চব ফালে এক্সপাৰ্ট খোৱা বোৱাৰ পৰা ধৰি লৈ
হওক দিয়ক তেনেকুৱাই হ'ব লাগে আৰু
উম
আমাৰ আমি আৰু এই লৰা ডাঙৰ হওক তাৰ পিছত তাত বম বুলি ভাবি আছো
উ আমিও বম আমি আৰু মানুহ যদি অকল পইচা ধান্দা উম অকল পইচা ধান্দা না পইচাতে থাকে আৰু বাৰু ভালেই হৈছে তেনেকুৱাই হ'ব লাগে।
অ তো নিজৰ খৰচটোকে ওলাই থাকিলেও বহুত
ওলাই থাকিলে এনেই আপুনি থাকি কৰি একো লাভ নাই দেই।
হয়েই আৰু
লাগে আৰু ব'ব লাগে সেইটোৱেই জীৱন নহয় নহয়
উম
জীয়াই থকা দিনকেইটাহে চব কৰিব লাগে
সচাকে পাই এতিয়া মানুহ মানুহজনক পইচা এটকাও নিবিচাৰকে পায় ন মানুহজনী
সেইটোৱে খাটিয়ে কৰিব নালাগে
আমি বিলাকে আকৌ বিচাৰিব লাগে নহয়
আমি আকৌ দহ টকা এটাৰ কাৰণেও খাতি কৰিব লাগে নহয়
উম
সেয়াই কি কৰিবা আৰু
তাক বোলো এনে আপোনালোকৰ ফালে আম চাম আছে ওলাইছে নাই
ওলাইছে ওলাইছে আম মাজে মাজে দুই এটা খাবলে পাওঁ
অ আমাৰ এই মাজতে দুদিনমান খাই বলে পাইছিলো বাৰু
উম আমাৰ এইফালে তোমালোকৰ ফালে কেনেকুৱা যে আমাৰ এইফালে হ গৰু আমাৰ নাই। আমাৰওচ ওচৰতে দেউৰী গাঁও এখন আছে আমাৰ সন্মুখৰ গাঁওখন দেউৰী গাঁও এ একদম সিহঁত তই সেই হাঁহ কুকুৰা একদম জাক জাক ব পথাৰত চৰি আছে তাকে এপাক চাইছো দেউৰি গাওঁ খন ওচৰতে আছে ভাল পৰিৱেশ বিলাক ভাল লাগে বাৰু দেই নদী এখন আছে। আমাৰ এইফালে উম
ভাল লাগে ভাল লাগে আপোনালোকৰ সেইফালে গৈছো নহয়
আহ আহিছা নেকি এইফালে
বহুত দিন বহুত দিন হ'ল বাৰু
অ অ আহিলে এইবাৰ আহিলে খবৰ দিবা আহিবা
অ
উম
আপোনালোকে খবৰ খাতি লৈ থাকিব আৰু মাজে মাজে
অ লৈ থাকিম লৈ থাকিম তোমালোকেও লবা
উম
দিয়া আকৌ লগ পাম
অঁ ঠিক আছে অঁ হ'ব
শ আছে